অ শুনিছো কি কৰিছ।
টিভি চাই আছিলো তই।
এ মই আছো এনেই ফোন এটা কম কৰিম কে গৰম দালো জীপ। পৰিছে ইফাল সিফাল কামত মানে মই সেইণে কৰিবলৈ পোৱা নাই মই।
ইমান ৰ'দ দিছে।
এ আজি হলেও একেবাৰে অতিপাত গৰম দিছে মোক খঙে উঠি গৈছে।
বহুত গম আজি।
এদিন- এদিন- কেনেকে বাঢ়ি বাঢ়িয়ে গৈ থাকিব নেকি গৰমটো।
আৰু আছেহে আগষ্ট মাহটো।
উম আগষ্ট মাহলৈকে দিবই ছেপটেম্বৰ মালৈকে দিবই।
জুলাই হৈছেহে এতিয়া আৰু আছেই।
উম তাকেইেতো।
কিবা খালি।
উম গাখীৰ অলপমান খালো মানে ভাতকেইটা খাব মন গৈছে ঔটেঙা তৰকাৰী কিন্তু মানে গৰমত যে মোক একে দেখি পেলা মোক কে গৰমহে লাগি গৈছে মানে বস্তুবিলাক দেখি।
উম।
এতিয়া মানে গৰম দিনত মোৰ এটা কি ব বেয়া অভ্যাস মই হুপি খোৱা বস্তুহে মই খাব পাওঁ, নহলে মানে মোৰ ভাত কিবা চ কবাবলেহে এলাহ এনেকুৱা গৰম হে লাগে খ
অঁ গৰমত চাবিচোন, বস্তুটো ঠাণ্ডা হৈ নাযায় মানে ভাতখিনিও গৰমে হৈ থাকে।
গৰমে হয় থাকে, কাৰন তই যিমান ঠাণ্ডা কৰি বেছি ঠান চেচা হ যোৱা মানে ফ্ৰিজৰ বস্তু খাবলৈ ইচ্ছা নাযায়। মানে কি কৰিম কি নকৰিম লাগে আগ গৰম দিনটো ইমান মানে ফটুৱা গৰম হ'ব নালাগে আৰু সঁচা কথা।
এ মাজে ঠাণ্ডা দিনো বেছিকে নহল। অথনি অলপ দিছিলে, আজিকি বৰষুণ দিব বুলিয়ে ভাবিছিলো নিদিলে।
বতৰটো বেয়া হৈ আছিলে অথনি অকণমান।
অকণমান দিছিলে নহয় আমাৰ এইফালে।
আমাৰ দিয়া নাই।
উম।
বৰষুণ দিব লাগে মোৰ হিচাপত দেই, মই নোৱাৰিছো আৰু মই মৰি যাম।
হয় দে বহুত অশান্তি।
নটা মানত বৰষুণ দেখাইছে আজি। এ এনেই দেখা সদায় দেখা দে ৰাতি বৰষুণডাল।
চাওঁ সেইটো এনেই ৱেডাৰ দিব এনেই দেখাই থাকি সেইটো মতে একোৱেই নহয়।
গৰমত মানে কৈছো নহয় কেইযোৰ কাপোৰ সলাইছো পাত্তা নাই মানে এনেকুৱা হৈ গৈছে আৰু দেই।
অ দুবাৰ -দুবাৰ গা ধুব লগীয়া হয়।
ঘ দে।
চৌবিছ ঘণ্টা এছ চিডাল চলাব নোৱাৰি নহয় বেয়া হৈ যাব আকৌ মেচিনে ফাটি যাব কোনোবা দিনা।
গৰমখনত।
ৰা অ ৰাতিটো বা শান্তিত শু কাৰনে লগা শু তেতিয়া কিন্তু কমবল জাপি শু দেই মোৰ এগাই। কি দিন আপ অ দিনত ইমান খং উঠে নহয় বাপৰে! লগাও দিনতো লগাই পেলাই থাকো কিন্তু এনেকুৱা আৰু মানুহে অকমান গালি দিয়া আৰু দেচোন। টাউনৰ এৰিয়াত মানে কেনেকুৱা ভল্টেজটো বহুত ওপৰত থাকে তেতিয়া মানে এ টাউনত সেইটো হিছ চাপতে মানে কাৰেণ্টটো লগাই যে এখন- এখন দোকানতে চাৰি - পাঁচটা এচি লাগি থাকে হয়।
অ হ।
আমাৰ মানে এই গাঁও এৰিয়াত এতিয়া আমাৰ ঘৰতে যদি এতিয়া তিনটা এ চি লগাই দিলো এতিয়া গোটেই এৰিয়া মানুহ খিনি বেয়াও লাগে আৰু দেচোন মানুহ কেনেকৈ নুশুব ভল্টেজটো আমাৰ ঘৰখনে এনেকুৱা খাই দিয়ে বেলেগ মানুহৰ মানে ফেন মানে বিচনী চলা ফেন চলা একেই হৈ যায়।
কোনবা টাইমত মোবাইলটো গৰম উঠি যায় চাবিচোন।
অ হয় আকৌ। এতিয়া দিনৰ মানে এ চি লগালেতো মটৰো নচলে, ফ্ৰিজো নচলে একোৱে নচলা হৈ
উম।
ৰাতিটো বাৰু যিয়ে নহয় ভল্টেজটো অকণমান থাকেই।
গোটেইখিনি টানি লৈ এই চি এ।
ইমান ফতুৱা চাবিচোন আজিকালি মানে এনে এনে ঠাণ্ডা দিনত হাও হাওকে বস্তু চলে দেই, যেতিয়া আমাক ফেন নালাগে এনেকুৱা ভল্টেজ ঠাণ্ডা দিনত। কিন্তু গৰম দিনৰ ভল্টেজ চাবিচোন।
মানে গৰম লাগি থাকে ন' সেইকাৰণে তেনেকুৱা লাগে।
নহয় মানে গৰম দিনত চবেই চলাই ফেন চেন বিলাক। ফ্ৰিজ চলাই, কিবা চলাই, ঠাণ্ডা দিনততো বাৰু এইবিলাক বস্তুৰ প্ৰয়োজন নাই, গৰম দিনতহে বেছি সেইটো কাৰণে ভল্টেজটো চবে বেছি টানে যে সেইটো কাৰণে মানে কমি যায়। সেই হিচাপত ভল্টেজটো বঢ়াই দিব লাগে ন'।
উম, দিব দে নিদিয়ে।
কিন্তু স্মাৰ্ট মিটাৰ লগোৱা তেল কিমান দেখিবি।
অঁ' তহঁতৰ লগালে নে স্মাৰ্ট মিটাৰ?
লগালে ৰে এদিনৰ সাতশ টকাকে বিল আহে গম পাওঁনে। তই ভাবচোন ক'ত মাহিলী সাতশ ক'ত এমাহ, এদিনত সাতশ।
আমাৰ নলগাও বুলিয়ে কৈছিলে তাৰপিছত আগৰ মিটাৰটো বেয়া হ'ল যে মানে লগাব লগীয়া হৈ গ'ল।
সেইটোৱে, এতিয়া কেনেকে যে বহুত বেছি বেছি আহে ইমান ফটুৱা নিয়ম কৰিব নালাগে। কোন অসভ্যয় এইবিলাক কাম কৰিলে ঠিক নাই।
উমঁ'
আৰু উ লগাবই লাগিব উপায় নাই মানে এতিয়া কোনো কাৰণত।
এইটো বোলে মানে এইবিলাক দোকান চোকান মানে কিবা হত লগোৱা কাৰণেহে আদাৰ আহিছিলে মানুহৰ ঘৰৰ কাৰণে অহা নাছিলে বুলে। কিন্তু আমাৰ ইয়াত মানে মানুহৰ ঘৰতে লগোৱা হয় এইটো। কিমান কৰিলে দেখোন মিটাৰ চিটা ভাঙি দিলে একোডাল নহ'ল দেখোন।
দুখীয়া মানুহখিনিয়ে কি কৰিব বাৰু।
উমঁ' সিহঁতে চাগে ফেন চেন নচলাই।
সেইটোৱেইটো, দিন হাজিৰা কৰি কিছুমান মানুহে দিনটোত পাঁচশ টকা এটা পায় তাতে যদি মিটাৰতে যদি দিব লাগে দুশ টকা। বা-
কি হ'ব।
ফেনখন গৰম দিনত কি নচলাব নেকি দুখীয়া মানুহ হ'লে বুলিও। ঘণ্টা নিচিনা
আমাৰ এইয়াত কিছুমানে লগোৱাই নাই কাজিয়া লাগি লাগি খেদি দিয়ে। ।
অ', দে। মানুহ বিলাকৰ কি হৈছে মানে এনেকুৱা হৈছে মানে আয় উন্নতিটো নাইকিয়া হৈ গৈছে তাৰ পিছত খৰচা বাঢ়িছে- বস্তুৰ দাম বাঢ়িছে, কিন্তু সেই হিচাপত তোৰ কিন্তু সেৰি বঢ়া নাই। ইনকাম নাই, ইনকামো তোৰ নাই আৰু দৰমহাও নাবাঢ়ে তেনেকুৱা হৈছে আৰু।
এতিয়া চাবিচোন মানে কি দৰমহাবিলাক কমাইহে দিব চাবিচোন।
কমাই দিয়ে আৰু বাইলাকত চাকৰি অঁ' বাইলাকত তো চাকৰি পোৱা বিলাকে পাল মাৰিব, সংসাৰৰ পাল মাৰিয়ে চলি আছে চাওঁক। কৰানো কোনটো চাকৰি নো তোৰ বৰ সঠিককে চলে, তই ক মোক, পাল মাৰি মাৰি এ তোৰ চলে।
লাকত পাই যায় ন' কিছুমানে।
আজি অঁ' আজিকালিতো প্ৰাইভেট হস্পিতেলতহে যায় মানুহ। চব মানে প্ৰাইভেট প্ৰাইভেট প্ৰাইভেট চৰকাৰী কোনটো কামত যাবলে বিচাৰে তই কচোন লাইচেঞ্চ এখনো মানুহে প্ৰাইভেটলিহে উলিয়াব বিচাৰে কাৰণ জানে অ কাৰণ জানে চৰকাৰী কাম বহুত দেৰি হয়।
পিছুৱাই থাকিব পিছুৱাই থাকিব লাগিলে পইচাটোৱে বেছিকছ যাওক হলেও সোনকালে উলিয়াই লয়
সেইটোৱেটো কেনেকুৱা তেতিয়াহ'লে হৈ গৈছে চা এনেই বহি পেলাই টকা খোৱাই থকা হৈ গৈ আছে।
উম
কষ্ট কৰা কষ্ট কৰি আছে যোনবিলাক মানুহে হেৰি কৰে ওৱা কষ্ট কৰি কৰি যে কাম বন কৰে প্ৰাইভেট জব বিলাক কয়ে সিহঁতৰ আকৌ দৰমহা নাবাঢ়ে আমাৰ ইয়াততো কিমান সাত হাজাৰ আঠ হাজাৰ অ সেইটোয়েটো কাইলৈকে ভাল পালে কে খেদি দিব এনেকে
খেদি দিব একো হেৰি নাই গেৰান্ডি নাই ন
ক'তো মানে প্ৰাইভেট জব চব কৰিছো নে চাগে আজিলৈ
ধেইত নাই।
মইয়ো কৰা নাই বাৰু মই এনেই শংকৰদেৱত এবাৰ সোমাইছিলো পাপা তাতে সভাপতি হোৱা কাৰণে অ তাত এনেই সোমাই থৈছিলে সেই গৰমৰ মোৰ অৱস্থা ফাটি যায়। অ এনে ভালে লাগে বেয়া নালাগে সেদে কাচ বাও ন ষ্টুডেন্টক পঢ়োৱা বহুত হেদেক উম চিঞৰি থাকিব লাগে খালি অ ঠাণ্ডা দিনত ভালেই অ দীপশিখাই গৈ আছে আৰু তোৰ চুম্বিও কৰি আছে হ'বলা
অহ
মোৰ কি জানা
সেই ইংলিছ মিডিয়াম হলে ভাল অ ইংলিছ তেতিয়া মানে ভাল মানে কি চাদৰ মেখেলা গাল পিন্ধি নগলেও হয়।
কুৰ্তা চুৰ্তা পিন্ধি গলেই হ'ল অ আমাৰ আৰু অ ৰ দিপশি শিখাই চাদৰ মেখেলা পিন্ধি যায় জানো
অ কেতিয়াবা নাযায় নেকি কেতিয়াবা যায়। সিহঁতৰ হেৰি কি চি বি এছ ই নেকি স্কুলখন কি স্কুল নাজানো আৰু
উম উম আজিকালি এতিয়া চা শংকৰদেৱ হওক কিবা হওক এইবোৰত মানে তোৰ পইচাটো কিমান দিব তিনি হাজাৰ খুব বেছি তিনি হাজাৰ চাৰি চাৰি হাজাৰ
ফ্ৰিজেনচন
অ
অ সেইখনত বোলে পঁচিচশ খনে কিমানহে দিয়া আমাৰ লগৰ এজনী কৰি পেলাই ওলাই আহিলে মানে কি তাই অ তাই মানে কেইদিনমান এমাহ এমাহ মান কৰিলে নেকি তাৰ পিছত হেৰি হ'ল মানে পইচাটো বহুত কমকে দিয়ে ন তাই যোৱা ভাড়া চাৰা সেইবোৰতে নাইকিয়া হৈ যায় নাজানো আও
আগতে সাত হাজাৰমান দিছিল ষ্টুডেন্ট বেছি আছিলে নহয় আমি যেতিয়া পঢ়ি আছিলো মাষ্টৰ বিলাকে কয় ন
কিন্তু এতিয়া মানে কি হ'ল চাগে ষ্টুডেন্ট নাই এটা দুটা ডিপাৰ্টমেন্টত তেনেকুৱা আগতেতো বহুত বহুত আছিল। ন চল্লিশটা আৰু পঢ়োৱা কত কথা ন ভালকে পঢ়ালে ইস্তোদেন আহিব যদি পঢ়াটো গৰুত্ব নিদি টকাটো গুৰুত্ব দিয়ে তেতিাহ'লেতো অভিএছলি ল'ৰা ছোৱী যাবগৈ ন
উম এতিয়া স্কুলো হেৰি হৈছে নহয় এল পি এম ই আছে নেকি এমি আছে হবলা
উম এতিয়াতো কিমান ৰহাতে ভাল ভাল বহুত আমাৰ ইয়াৰ কলেজ বোৰ জুনিয়ৰ যিবোৰ কলেজ খুলিছে ন এতিয়া মানুহ বোৰে আজিকালিতো ল'ৰা ছোৱালী ভালৰ ভালতোহে দিব
আগতে আমিহে চব নগাঁওঁতে যাই এতিয়াও চব নগাঁওঁতে যায়
নগাঁওতে যাই তাত উম ৰহাত আৰু কেইখন মান খুলিছে ইয়া এই যেখন আছে নহয় সেইখনতো ভালেই পঢ়াইছে যেনিবা বোলে দেই পঢা অ পঢ়াতটো গুৰুত্ব উতৰিছে মানে সেইখনতো মানে যদি এইটি ফাইভ নাজানো এইটি ফাইভ পাৰ্চেন্টৰ ওপৰত হলে মানে কি কৰে এয়া ফ্ৰী কৰি দিছে বোলে এ জে খনত পঢ়া শুনা চব ফ্ৰী তেতিয়া হ'লে সেহতি পঢ়াতো গুৰুত্ব দিছে ন
অঁ সেইখনো হেৰি নাই ন বাছ নাই ন স্কুলখনত আমাৰ গাঁওৰ পৰা যায়ে নহয় দুটামান
উম এনেই ভাল বুলিয়ে শুনিছো বাৰু এতিয়া নাজানো আৰু কি হয়
ভাল মানে কি হয় চবতটো ভালেই হয় ন কনো বেয়া হলে খুলিব পাৰিব স্কুল হয় নে নহয়
সেইটোৱে দুবছৰ মান যোৱাৰ পিছতহে আচল ৰূপটো দেখে তেতিয়া যদি ঠিকে চলি থাকে গম পাবি সঁচাকে ভাল কেইবছৰমান যোৱাৰ পিছত বোলে ঔ স্কুল বোলে পঢ়া শুনা নাচাই পেলাই বোলে টকাটোহে চাই চাইচে তেতিয়া মানে আৰু শেষ
শেষ আও ৰিজেনেচন তেনেকুৱাই হৈছে চাগে
এ সেইখনতো ধ্বংস
এনেইতো বহুতে ভাল আছিলে ন
তেতিয়াতো ঠিকে আছিলে যেনিবা আমি ভালকৈ পঢ়িছিলোঁ বাৰু ষ্টুডেন্টটো বেছি আছিলে অ তোৰ মাতটো ভালকে শুনা উহো তোৰ মাতটো ভালকে শুনা নাই কাটি পেলাই আকৌ এবাৰ মোক কচোন
উম ৰ
উম